হৈছেনে।
অ' অ' শুনিছো কোৱা।
অ' কি কৰি আছিলা?
মই এনে আছিলো ৰবা বহি তুমি?
অ' মইয়ো এনেই আছো ৰবা, বাকী খবৰ ভাল।
অ' ভালে। তোমাৰ কেনেকুৱা?
উ্ ভালে ৰ'বা, এই অলমান গাতটো ভাল নহয়।
অ' কিবা হৈছে নেকি?
উম্ জ্বৰ, চৰ্দি, কাহ পোৰা মানে একদম।
অ' এই এইকেইদিন হৈয়ে আছে ৰবা, চবৰে হৈ আছে মানে বহুত জ্বৰ, চৰ্দি হৈ হৈছে ন এইেইদিন। সকলোৰে মানে এনেকুৱাই হৈছে।
বাকী কোৱাচোন কিয় ফোন কৰিলা?
মই এনে ফোন কৰিলো ৰব অকনমান আছিলো যিহেতু ভাবিলো তোমাৰ লগত এনে কম কথা পাতো নে কি কোৱা?
অ, অ, পাৰিম মই এনে আছো কোৱা?
উম বাকী কিবা ভাত চাত খালানে?
উম, খালো ৰবা।
অ, অ, তাকে এতিয়া ময়ো অ, হয় নেকি? ভালে চোন তেতিয়াহ'লে।
অ, তোমালোকৰ?
আমাৰ এনেই ৰবা মই পণৰেদি খালো অকমান।
অ, মোৰো পনিৰ খুব প্ৰিয় ৰবা।
অ, হয় নেকি ভালেচোন তেন্তে মানে ভাল লাগে নখাই এনেকুৱা বিলাহী মাজ, বিলাহীৰে বনালে বা কেতিয়াবা এনেকৈ উম, ধৰা সৰিয়হেৰে বনালে।
হয়-হয় আৰু মটৰদি বনালেও ভাল লাগে, মানে পনীৰৰ বহুখিনি ৰেচি মানে বহুখিনি বস্তুৰে বনাব পাৰি দিয়াচোন যেনেকে মুড়ি ঘনতাই হওক। উম, অ, তাৰ পাছ মুৰি ঘণ্টাই আহ ক দেই এইটো কি বুলি কয় এইটো যে, কিবা যে মানে অলপ সৰিয়হৰ টাইপৰ যে লাগে অলপমান।
কি বা মনত পৰা নাই দে মোৰ। অ, অ, মহুচহু বনালেও ভাল লাগে দেই।
উম, সেনেধৰে মটৰ সকলো খিনিয়ে খাই ভাল লাগে। আৰু গ্ৰীণ মটৰ এৰি যেতিয়া বনাই বা কি খাই ভাল লাগেও আমাৰ মাহতৰ মায়ে যি ধৰণে বনাই খাই ভাল লাগে ৰবা।
অ, ভালেলে আমাৰো ঘৰত মানে বহুত কিবা কিবি বনোৱা হয়। বিলাহীৰে বনালেও ভাল লাগে ন এনেকৈ মানে সকলোবোৰ ভালে লাগে।
হয় বাকী আৰু তুমি কি কি খাই ভাল পোৱা?
আমাৰ ঘৰুৱা মানে বস্তুবলাকো আমাৰ অসমীয়া খাদ্য শেষ কৈ শেষ কৰিবই নোৱাৰি ন। মানে ইমান বোৰ কিবা কিবি আছে মানে শেষে নহয় কেতিয়াও কল, মানে ইমান আছে আৰু বা। খাইও বহু খিনি ভাল লাগে বা মানে এনেদৰে।
হয় আৰু আৰু মাহঁতৰ হাতৰ ৰান্ধনতটো খুব ভালে লাগে দিয়াচোন।
অ, ঠিকে কৈছা মানে ইমান টেষ্টি হয় ন। মানে বাহিৰা বস্তুত হয়তো আমাৰ নিজৰ ঘৰবোৰ খাদ্যবোৰে বহুত ভাল দিয়া ক'ব গ'লে।
হয়-হয় আৰু। সেই ৰৰুমৌ মাছ ভেটেন এটা দি বনাই থৈ গৈছিলে মায়ে মা মানে জপাত ওলাই গল সেইবাবে। ময়ো ভেতাৰলদি খালোঁ।
অ হয় নেকি ভাল লাগে ন এনেকুৱা ভেদাইলতা হওক বা, কিবা কিবি এনে টেঙাই মাছে বনালেও বহুত খিনি ভাল লাগে মইতো বহুত ভাল পাওঁ।
উম, হয় মানে হয়-হয়, সেইটো-সেইটো কিয় দিয়াচোন মানে, টেঙা মাছ গৰমত একেবাৰে একদম ভাল লাগি যায়।
উম, মাছবোৰ মানে বহুত ভাল লাগে দিয়াচোন মাছ খাই।
হয়, মই আৰু এই ভাজা মাছটোৱে বেছি ভাল পাওঁ ৰবা।
অ, হয় নেকি? ভাজা মাছ বোৰো ভাল লাগে দিয়া মানে এনেকুৱাইে মানে অকমান ভাজি থৈ দিলে বা। এতিয়া আঞ্জাৰ মাছবোৰো ভাল লাগে বহুখিনি এতিয়া,
উম, হয় আৰু আমাৰ। উম, অসমীয়া যিটো ঘৰুৱা ৰন্ধন বা অসমীয়া যিখিনি আমাৰ মানে খাদ্য সেইখিনি আছে সেইখিনো আৰু মানে ক'বই নালাগে আমাৰ, দুগুনে সোৱাদ বৃদ্ধি কৰি দিয়াচোন।
হয়, তুমি ঠিকে কৈছা, আচলতে অসমীয়া ৰন্ধন বোৰ কৈ শেষ কৰিবই নোৱাৰি, ইমান বোৰ আছে বা ইমান টেষ্টি গোটেইবোৰ, আমি মানে ক'ত শেষ কৰিম, কি খাম ফাচ মানে কৰ'বাত আমি গ'লে চাবাচোন, ক'ৰবাত মানুহবিলাকে মানে কিমান কি বনাই, মানে ভাবিব নোৱাৰো আমি, আমাৰ অসমীয়া খাদ্যত ইমান ধুনীয়া, ধুনীয়া খাদ্য আছে।
উম, নহয়, আৰু লগতে উম। ঘৰুৱা ৰন্ধনটোক আমাৰ বাবে খুব প্ৰয়োজন দিয়াচোন, আমাৰ স্বাস্থ্যৰ বাবে কাৰণ আজিকালি মানে বাহিৰত খোৱাটো সকলোৰে বহুত মানে বাঢ়ি গৈছে কিন্তু।
আমাৰ সেইটো ধৰণে আমি যদি খাওঁ বাহিৰত এনি টাইম, তেতিয়া আমাৰ সেই স্বাস্থ্যটো ভাল বেয়া হৈ দিয়াচোন আৰু, লগতে মানে আমাৰ স্বাস্থ্যটো বেয়া হয় দিয়াচোন, বিশেষকৈ ক'বলৈ গ'লে।
অ', তুমি ঠিকে কৈছা, আমি সেইকাৰণে বাহিৰা বস্তু এৰিয়ে চলিব লাগে, যিমান পাৰো আমি ঘৰুৱা যিহেতু আমাৰ ইমানবোৰ খাদ্য আছে অসমীয়া। সমাজত, বা অসমীয়া খাদ্য ক'ব গ'লে, ত' আমি সেই সকলোবোৰ খাব পাৰো। টেঙাই মাছে, বা ভেদাইলতা তুমি কোৱাৰ দৰে বা আহ, মানে কচু আছে, আৰু এনেকুৱা খাৰ আছে বহুত ধৰণৰ বস্তু আছে। এতিয়া
উম, হয়, হয়। আৰু বাহিৰা বস্তুত মানে, কিমান দিন পুৰণীয়া, মানে মানে কিমান তেলত বনায়, তেলৰ মাত্ৰাটো অধিক থাকে দিয়াচোন, বাহিৰা সেইবিলাকত। কাৰণ তেওঁলোকে মানে বস্তু তো, বেছি টেষ্টি বনাবলৈ গ'লে তেলটোতো খুব দিয়ে, বেছি দিয়াৰ লগতে মছলা পাতিও ব্যৱহাৰো খুব বেছি কৰে, তেতিয়া আমাৰ স্বাস্থ্যতো বহুখিনি মানে প্ৰভাৱ পৰে। লগতে পইচাৰো খৰচ। মানে ধৰা কিবা এটা বেমাৰ আজাৰ হ'লে আমি আৰু হস্পিতাল লৈ যাব লাগে, সেই ধৰণে মই ভাবোঁ যে, বাহিৰত খোৱাটোৱে আমাৰ ঘৰতে খোৱাটো বেছি ভাল।
অ', ঠিকে কৈছা দেই, মানে আমাৰ বাহিৰা বস্তুতকে আমাৰ ঘৰৰ বস্তু খিনি বহুত ভাল, মানে আমাৰ বেমাৰ-চেমাৰ মানে হোৱাৰো ভয় নাথাকে। বা তুমি কোৱাৰ কিমান লেতেৰা বা কিমান পুৰণি তেলত বনাই কি বিলাক আমি সকলোবোৰ নাজানো ন, ত' আমি তাতকৈ ঘৰুৱা বস্তু খিনিয়ে খাওঁ, আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয়, বা আমাৰ মাহঁতৰো ভাল লাগে দিয়াচোন, আমি এনেদৰে ঘৰুৱা বস্তুবোৰ খালে ন'।
উম, হয়, হয়, আৰু আমাৰ যি ধৰণে উম, পানী দিয়া ভাতেই হওঁক, বা বাঁহৰ গাছৰ আচাৰে হওঁক বা, সকলো ধৰণৰ আমাৰ মানে ঘৰত যি, যি বনাই আৰু, সেইখিনি খাই খুব ভালে লাগে দিয়াচোন।
হয়, তুমি ঠিকে কৈছা দিয়াচোন, সেইকাৰণে আৰু লগতে মই ভাবো, আমাৰ ঘৰুৱা ৰন্ধনটো সকলোৱে শিকাতো বহুত জৰুৰী ন'। কি কোৱা, মানে আজিকালি ল'ৰাবোৰে বা মানে, সেনেদৰে শিকিব বেয়া পায়, কিন্তু মই ভাবো যে আমাৰ ঘৰুৱা ৰন্ধনটো ল'ৰা, ছোৱালী বুলি ক থা নাই, আমি সকলোৱে শিকাতো বহুত উচিত, মানে দৰকাৰেই। এতিয়া আৰু উচিতো যে অকল মানে, ছোৱালীয়ে শিকিব লাগে বুলিটো কথা নাই ন', নে, তুমি কি কোৱা?
হয়, হয়, একেবাৰে ঠিক, এইটোটো মানে উম, মইতো সেনেকুৱা নাভাবোৱেই যে, অকল বনোৱা বস্তু মানে মানে ৰন্ধা-বঢ়া অকল ছোৱালীয়ে জানিব লাগে সেইটোতো একেবাৰে নহয়। সেইটোতো মই মানে একেবাৰে চাপৰ্ট নকৰো। কাৰণ আজিকালি যিটো যুগ সেইটো যুগত সকলো এনে নিজে কৰিব জানিব লাগিব, ৰন্ধা-বঢ়াই হওক। বা বিভিন্ন ধৰণৰ কামেই হওক দিয়াচোন। যেনে এতিয়া ক'ৰবাত ওলাই যাব লগগীয়া হ'ল মাহঁতৰ উ তেতিয়াহ'লে আমি এই নিজৰ খাদ্যটো নিজে বনাব লাগিব। ধৰা মাহঁতৰ কেতিয়াবা অসুখ-বিসুখ হ'ল। বা আজিকালি আমি নিজে পঢ়িবৰ বাবেও বহু মানে বাহিৰত যাব লগা হয় ত' তেতিয়া আমি সেই নিজে বনাব জানিব মানে যেতিয়া আমি বনাব জানিম তেতিয়া আমি নিজে বনোৱা ব পাৰিম দিয়াচোন। আৰু তেতিয়া আমি বাহিৰৰ বস্তুবিলাক নাখালেও হ'ল। নাখালেও হ'ব। তেতিয়া আমাৰ স্বাস্থ্যও ভালে থাকিব। লগতে আমি মানে পইচাও বাচিব। আৰু এটা ৰন্ধন জনাতো এটা খুব ভাল মানে প্ৰয়োজনে দিয়াচোন।
হয়, তুমি ঠিকে কৈছা। দিয়াচোন আজিকালি ৰন্ধন জনাতো বহুত প্ৰয়োজনীয় হৈ পৰিছে আজিৰ দিনত মানে। সকলোৰে বাবে মানে তো মই ভাবো আমি সকলোৱে জানাতো বহুত দৰকাৰী ন।
হয় হয়। আৰু
উম, মানে তুমি ইয়াৰ বিষয়ে কি ক'বা যে আজিকালি মানে উম, মানে বহুখিনি মানে ঘৰুৱা কাৰনে ৰান্ধিব নাজানে। মানে অকল উম, খাবহে জানে। মানে অকল বেলেগ কামখিনি জানে। কিন্তু ৰান্ধিব-বাঢ়ি ব নাজানে। কিন্তু তুমি তাৰ বিষয়ে কি ক'বা যে এইটো জানিব লাগে নে?
নাই নাই, আজিকালি ৰান্ধিব জনাতো বহুত দৰকাৰ দিয়া। আমি নাজানিলে একো নাই বুলিয়ে ক'ব পাৰি। মানে সকলো ক্ষেত্ৰতে আমাক ৰান্ধিব জনাতো বহুত দৰকাৰ। মানে ভো ঘৰুৱা বস্তুখিনিতো মানে কমচে কম জানিব লাগে। আমি ক'ত কেতিয়া ক'ত লগা হৈ যায় আমি নাজানো ন। কেতিয়াবা আমি কৰ'বাত অকলে যায়ে থাকিব লগা হৈ যায় বহুত ক্ষেত্ৰত। সেই কাৰণে আমি ৰন্ধা-বঢ়া সকলো খিনি জনা বহুত দৰকাৰী হৈ পৰিছে বৰ্তমান সময়ত ন?
হয় হয়। আৰু কেতিয়াবা মাহঁতক সহায় কৰিব পাৰিলেও আমাৰ নিজৰে ভাল লাগে দিয়াচোন। কাৰণ মাহঁতেতো আমাক বনাই খুৱাই থাকে। আমি যদি মাহঁতক যদি আমি যদি অলপমান ভালদৰে যদি বনাই মেলি যদি খুৱাব পাৰো। বা তেওঁলোকক যদি সহায় কৰি দিব পাৰোঁ, তেতিয় হ'লে আমাৰ উম, নিজৰো মনটো ভাল লাগিব, মাহঁতৰো ভাল লাগিব।
হয় দিয়া। ঠিকে কৈছা তুমি। সেইকাৰণে আমি মানে জনাতো বহুত উ দৰ কাৰ হৈ পৰিছে ন বৰ্তমান। আৰু মানে বাহিৰা বস্তুবিলাক খোৱাতকে আমি যদি ঘৰতে মানে বাহিৰা বস্তুবোৰ বনাবলে শিকি লওঁ বা আমি যত্ন কৰো, তেন্তে আমাৰ বহুতখিনি লাভ ভাল হোৱা হৈছে।
হয় হয়। ভাল লাগিল আজি কথা পাতি নে কি?
অ'। ঠিকে কৈছে তোমাৰ লগত ইমান দৰে কথা পাতি বহুত ভাল লাগিল ৰ'বা মোৰ আজি মানে। ঘৰুৱা বস্তু, কিবা-কিবি। তুমি ভাল পোৱা বস্তুবোৰো জানিব পালো কি কি খাই ভাল পোৱা ন।
হয় হয়। তোমাৰো গম পালো যে তুমি পনীৰ খাই খুব ভাল পোৱা আৰু।
অ', হয়। তোমাৰো মানে খাই বহুত ভাল পোৱা ন। মানে এনেদৰে কথা পাতি ভাল লাগে দিয়াচোন।
দিয়াৰ পিছে আজিলৈও ৰাখিছোঁ পিছলেও এনেকে কেতিয়াবা কথা পাতি যাম আৰু
অ', ঠিক আছে দিয়া আজি ৰাখিছোঁ ন।
উম দিয়া।